অ অ কোৱা,
অহ কি কৰিছা?
এ একো কৰা নাই এনে বহি আছো। নাই পঢ়া বা কিবা- পছো এতিয়া আৰু পূৰ্ণ পঢ়ো
তাকেতো, পৰীক্ষা দেখোন আহি আছে কিজানি।
পৰীক্ষাটো আহিয়ে আছে, পৰীক্ষা আহিলে আৰু কি কৰিম।
এনেইতো ফেলে কৰিম বাৰু।
সেইটোতো আছে ক'ব নালাগে আৰু।
অহ।
কিবা হয় ফাৰ্ষ্ট এইটোয়ে ফাৰ্ষ্ট টাৰ্মিনেল টো পাছ কৰিলো না আৰু কি লাগে।
হে হে
এই ফাচ টাৰ্মিনাৰ পাছ কৰিলে আৰু এতিয়া পাছ কৰা দৰকাৰ নাই নহয়।
তাকেতো।
উম।
কিবা হয়, যোৱাবাত আমি চব বেয়া বেয়া কৰি কৰি কেনে লাষ্টত কিবা ভাল হ'ল আৰু তাকো যিমান সমানে কয় কি পুৰা বছৰো ফেইল কৰি কিনে একবাৰ কষ্ট হৈ হৈছে নহয়, সেইকাৰণে সিহঁতৰো কান্দন ওলাইছে অ।
কি যে হ'ব মানে টেনচন নাই আৰু পঢ়াৰ কাৰণে কেতিয়াবা নহয় টেনচ টেনচনটো হয় পঢ়াৰ কাৰণে পঢ়িম পঢ়িম বুলি কিন্তু,
কামটোয়ে পঢ়াৰ কামটোয়ে নকৰো আৰু।
লিখিব বহুত লিখিব আছে, কিন্তু ইচ্ছাই নাযায়।
সেইটোৱেই।
চাৰে নোটছ বুক দি আছে, তই নোটছ লিখিলি নেকি।
নাই লিখা নাই মই বাকী আছে মোৰ অ এইটো আমাৰ ছাৰে দিছে। খিনি লিখা বাকী আছে আৰু কেৰফলেন টো চাৰিটা। লিখি জমা দিলো মেমে তোলকে চোৱাই নাই, পিছে আমাৰ নিৰুমালা মেম আছিল আৰু ইফালে কেছ প্ৰেজেণ্টেছন কেছ ষ্টাডি লিখিব কি আছে এচাইনমেন্ট দিছে সেইবিলাক নিকো বা কি আছে প্ৰিন্সিপাল মমি আ এতিয়া মোৰ মনত পৰিছে ইমান কেইটা বাকী আছে মই ভাবিলো অকল ছাৰে যিটো দিছে সেইটোৱে বাকী আছে
নহয় সুনীল ছাৰ কালি চাৰিটা নে পাঁচটা দিছে নহয়।
অ আজি আৰু আমাৰ ৰজি মেমেও আজি আকৌ অ আমাৰ ঘৰৰ পৰা ড্ৰাগ।
দিলে আৰু এইটো ড্ৰাগটো লিখিব
অ ড্ৰাগ নহতা
সেইটোয়তো এতিয়াহে মনত
বাৰু হেৰি যদি আমি ভালকে বিচাৰি লওঁ তেতিয়া হলেতো সোনকালে হৈ য যাব কিন্তু অ মানে চ টুৱেন্টি থ্ৰী তানে কি দিছিল নয় তেইশট মান। কিন্তু সেই হিচাপততো মেমত নটাই যদি আমি ভালকে একদিনতে বিচাৰো হ'লে একদিনতে খতম হ'ব কিন্তু
এটোৱতো ঠিকেই আছে।
তাকে বাকী কিবা হয় আৰু আৰু কেতিয়াবা বন্ধ দিয়া আমাক জুলাই দিম বুলি কৈছে কিন্তু জুলাইত বা দিয়ে ন। ন এনে
সেইটোৱেতো কিবা হয় আৰু
উম
আকৌটো কেয়াৰ প্লেন এইটো চাইল্ডৰ কাৰণে কেয়াৰ প্লেন লিখিব লাগিব চাৰ। যিজন কে দি ইফালে হেল্থ আকৌ দিউতি-
তাকে
আৰু পৰীক্ষা আছে মাত্ৰ ফাইনেল চাৰি মাহ তাকে আৰু কত কি হ'ব। প সিটোৱে
এ যোৱাবাৰ আমি বহুত পৰীক্ষা দিছো ন। এইবাৰতো পৰীক্ষা বেছি নহ'লেই দেখোন এটা াৰ্মিনেল হ'ল এইবাৰ থাৰ্ডতামিনেল আৰু দে ডাইৰেক্ট থাৰ্ডাতামিনেল হব হ নয় নহয় কিন্তু ডাইৰেক্ সেই হ'ব
নহয় হব হ'ব পাতিব এতিয়া মানে পাতটো পাতিবই লাগিলে পোন্ধৰ দিন পিছত হলেও পাতিব এনেকে মানে কি ইহঁতৰ মানে যিটো মানে আছে আৰু সিহতৰ
উম।
ৰল ৰোলতো সেইটো পৰিবই না লাগিলে পোন্ধৰ দিন পিছতে পেলাব তাৰ পিছতো পেলাব হয়।
অ তাকেতো চাৰিট মান হয় কি জানি ন।
ডিচেম্বৰ মাহতে হ'লে ভাল হ'ব ফাইনেলটো
হলে ভাল হয় কিন্তু ন নৱেম্বৰ মাহ হয় নেকি নৱেম্বৰৰ ফাৰ্ষত কাৰণ যোৱাবাৰে আাৰ দেৰি হ'ল কিন্তু তাৰে আগতো নৱেম্বৰতে হৈছিল আমাৰ এক্সাম
উম সেইটোয়ো এতিয়া পৰা কি হয় গম নাপাও আৰু মানে এতিয়া মোৰ টেনচন লাগিছে চাৰি মাহ আছে আৰু চাৰি মাহত কি হব
কিমান বাকী আছে কিমান পঢ়া বাকী আছে।
আৰু শাৰলততো বহুত আছে আৰু আমি ডিজিজ কডিচন যাই। পোৱাই নাই মেমে কিবা কিবি চা অ ডিউটিৰ পৰা আহি কিনে আমাৰ ক্লাছ হল হা কিন্তু যত
কি কাম কাম কামে নিদিলে কি কি ক্লাছ কৰিলে এটা এ এটা টপিকৰ কাৰণে দুই দিন তিনি দিন চাৰি দিন দ টিফ। না মূৰত সোমালি কিবা
উম অ আৰু মানে পিছবেলা সেনেকে লোৱাৰ পাছত ত হেৰি হৈছে। যায় নহয় কি কয় মানে টোপনি লাগি থাকে ইচ্ছা নাযায় কনচেনট্ৰেট কৰিবৰ কাৰণে মানে
এতিয়া আৰু পঢ়াৰ ইচ্ছাটো নোহোৱা হৈ গৈছে আৰু পঢ়াৰ ইচ্ছা নাই
তাকাকেতো কিন্তু এই লোৱা টান আছে নহয় চাৰিটা চাবযেক প্ৰেটিকেল আছে।
টান আৰু এইবাৰো
তাৰতে এতিয়া হেৰি এম এজনৰ সেইখিনি বাৰু কিবা কিবি কৰি এনেকে লিখা হ'ব আৰু মানে বেলেগেতো সেনেকে কয় কিন্তু মোৰ কিবা চাই সোতো সময় নাজানো অলপো খেলটোৰ মোৰ মাথাতে সোমোৱা নাই কি বা হয়
চাইেল দিফালে এমাজ ওৱান টু
মেন তেলতো টিচাৰে কিবা হ'ল আৰু নাজানো কি হয়।
অ চাচোন এইদিনা আমি চছেকেণ্ড ইয়াৰ পালো পৰীক্ষা ৰিজাল্ট দিলে মাত্ৰ কালি ছয় মাহ আজি সাত মাহলৈ যাম আছ এইবাৰ আকৌ চুপাৰ চিনিয়াৰ হ'ম কিবা হঠতে হ'ল ন এদদিনা আহিছিলো চুপাৰ চিনিয়ৰ হ'বৰ কাৰণে টাইম হয়য়ে গল
সেইটোৱে কেইদিন আগত তাতে আহিছিলো ইমান বছৰ বিলাক ইমান সোনকালে যাই আছে বহুত আফচোচ লাগি আছে। ইমান সোনকালে কিয় বৈ আছে।
তাকেতো আৰু এইখিনি
এনে সেইটোয়ে এনে এনে এনেই গুচি গৈ আছে এনে এনে একো কামত নাই এনে কেনেকে গৈ আছে আমি শুই আছো বহি আছো একো কাম মানে বহুত আফচোচ লাগি আছে মানে কি ইমান সোনকালে গুচি গৈছে আৰু আমি এনেই বহি আছো কিবা ক কৰি আছো
উম তাকে থাৰড ই বাৰু ইমান টান নহয় বুলি কয় কিন্তু কি বা হয় আৰু
যিয়ে মানে পঢ়িব যায় তাৰ ওচৰত চব টানেই হয় আৰু যিবিলাক পাৰ হৈ যায় অ চব হয় জাচ সহজ আছে কৈয়ে গুচি যায় ফাৰ্ষ কৈছিল চছেকেণ্ড ইয়াৰো বোলে অ ছেকেণ্ড ইয়াৰ বোলে বহুত ইজি হয়। এতিয়া আমিহে গম পাই আছো আকৌ ইযি ক'ৰ পৰা আহিল
ইজিয় যদি কেনেকে বেগ লাগে।
এইটোৱেটো ইমান ইমান ডাঙৰ ডাঙৰ কিতাপ কৰ পৰা কোনটো কুইশ্চন দিব কি কৰিব
তাকেতো আমাৰ ভাল ভাল ফেকাটি ছ ছাৰ মেডাম কোনোৱে নাই গুচিয়ে গ'ল আমাৰ ফাইনেল একজামৰ নাথাকে ন সিও সিও আজিও কৰিছিল নহয়। তাকে কিবা কৰে মানে মেম বিদুষী মে থাকে ভাল আছিল কাৰণ আমাক অলপমান শিকাই শিকাই দিছিল নহয়। হেৰিমে মেম তটো বহুত মানে সহায় কৰিছিল আমাক পৰীক্ষাত
সেইটোয়েটো চবতে চবৰে মানে সেনেকুৱা সহায় কৰিছিল কিন্তু কিন্তু এতিয়া যিকেইটা আছে চব
গম নাপাও আৰু কি খব
নহয় চব সে মানে কি কয় কেইটামান ভাল লগা আছে সিহঁতকহে বেছি ভাল পায় হেনেকোৱা টাইপ আৰু কাৰণ যোৱা
উম উম লিখিব নোৱাৰিবা তোমালোকে তোমালোকে লিখিব নোৱাৰিবা কৈ দিও লাভ নাই
অ সেইটো সেনেকে আৰু নহয় নহয়।
সিহঁতে ভাবিলে নহয় স সেইটোয়ে সিহঁতে ভাবি ভাবিলে যে অ কিবা কি আছিল এইটো চিলেকচন একজামত যি কেইটাই পাছ কৰিছে সেইকেইটাক চবকে একেলগে দিও যাতে সিহঁতে আৰু আৰু বেছিকে নাম্বাৰ পাই চব মানে জনা জনা কেইটাকে একেলগে বহালে আৰু আমি মানে ইংলিছতো না নাজানো কাৰণে ইমানো সেইকাৰণে মানে বেলেগকে বহালে লাষ্টত টো কোনে নাম্বাৰ বেছি পালে? আমিওতো অলপকে হ'লেও বেছি পাইছো যিকেইটা মানে বেছি পাৰাতো একেলগে বহাইছিল। আমাৰ মানে সোধাৰ কাৰণে কোনেও নাই না পিছফালে আছে না আগত আছে। চবে মানে একে মই গাধা মোৰ পিছফালেও গাধা আগতো গাধা। চব গাধা গাধাই গাধা আৰু সিহঁতৰ আগতো পাৰে পিছফালেও পাৰে পিছফালেও পাৰে অ চবতে এনেকে দিলে কৈ কৈ থাকে যে পাৰ্চনেলিটি নকৰে কিন্তু কৰিছে এইটোতো ডাইৰেক্ট গম পালো না। অ ৰোল নাম্বাৰ ৱাইজ ৰোল নাম্বাৰ ৱাইজ বহাইছে। মাজত পৰা কিয় কিয় কিয় এনেকে উঠাই উঠাই লৈছে এটা এটাকে আমিতো চিৰিয়েলি বহিছো সিহতক
ঘৰত ফোন কৰা নাই। ঘৰত ফোন কৰা নাই
অ কৰিলো দেউতা ঘৰত ফোন নকৰিলে আৰু হব মই অ চাৰিটা চাৰি চাৰিতাত ঘৰত ফোন কৰিলো তেতিয়া ফোনটো দেউতাই নধৰিলেে আকৌ বৌক কৰিলো কথা পাতিলো মাৰ লগত বোৰ লগত আকৌ অলপ আগতে দেউতাই আকৌ কল কৰিছে। অ কল কৰিছিলি বুলি অ মই কৰিছিলো সেই আৰু।
অ তাই কিমান মাহ চলি আছে।
এইটো উ তিনিমাহ হ'ল কি জানি।
অ ঠিকে আছে দে ভালেই হ'ল আৰু। ভালকে থাকিলি আৰু। খাই বৈ কিনে ভালেই হ'ব বাৰু।
হা
অ ভালকে থাকিব দিবা আৰু তাইক।
অ থাকিব আৰু কিবা কৰে মানুহ মানে ডাঙৰ মানে ডাঙৰ মোৰকে অলপেই সৰু কিন্তু বুজি নাপায় ইমানো।
উম তাকে বিয়া হৈছে বাকীটো তোমাৰ ভালে ন। অহ দিয়া ৰাখিলো হা। অহ